হয়ক
অ আজি অলপ কলেজ লাইফৰ ওপৰত কথা পাতো দিয়া
অ অ ঠিক আছে দিয়া
তুমি কলেজ লাই এনজয় কৰিছানে
হা কৰিছোঁ আৰু মই কলেজ লাইফ কলেজত আগতে গৈ ভাল পাইছিলোঁ টাইমো স্পেণ্ড কৰিছিলো আ উ ভাল লাগিছিল অ তোমাৰ
অ মোকো ভাল লাগে কলেজত সদায় যাওঁ
কিহৰ গানে ভাল লাগে কচোন
এনে আৰু যাও বান্ধৱী লগৰত কথা পাতো আৰু বহুত ভাল লাগে
উম অ সেইটোৰ কাৰণে এনে কেনে মানে কিবা ভাল ভাল লাগিছিল কৰিছিল
কি ক'লা
মানে এনে কিবা এনে কিবা আছিল নেকি যে তুমি ভাল নপোৱা কলেজৰ বিষয়ে কলেজ খনৰ বিষয়ে বা এনেকুৱা কিবা লো ৰেগুলেশচন এনেকুৱা কিবা আছিল নেকি
অ হয় আমাৰ কলেজত মানে এইটো মবাইলৰ ৰেষ্ট্ৰিকচন আছে ন চ' সেইকাৰণে এইটোতো অলপ ভাল নাপাওঁ আৰু এনেতো চব ভালে আছে উম
আচ্ছা বাকী মানে চব খিনি ঠিকেই ন ভালে পোৱা
অ অ ঠিকেই
অ অ আৰু তোমাৰ কিবা এনে কুৱেশন আছে নেকি মোৰ লৈকে
অ আৰু এনে তোমাৰ কি চাবজেক্ট ভাল লাগে বেছি
অ চাবজেক্ট অ চাবজেক্ট বুলি কলেতো এনেতো মই কমাৰ্চত আছিলো কলেজত কমাৰ্চ লৈছিলো উম তেতিয়া মোৰ একদম ভাল লগা তোমাৰ চাবজেক্টটো আছিল বিজনেচ বিজনেছ টো ভাল লগাৰ একচলি কাৰণ আছিল ৰিয়াচোন কাৰণ তোমাৰ অ উম তোমাৰ বিজনেচ বুলি কলে কমাৰ্চ বুলি কমাৰ্চ লয় লয় মানে ষ্টুডেন্ট বিলাকে বিজনেচ কাৰণে বিজনেচ বুলি ভাবি পিনে অ উম ত বিজনেছটো মানে তোমাৰ এনেকুৱা এটা চাবজেক্ট যিটো তোমাৰ মানে সদায় লাগি থাকে মানে ডেইলি লাইফত ইউজে হৈ থাকে ধৰা তোমাৰ টুথপেষ্ট হওক ব্ৰাছ হওক বা চাবোন হওক এইবিলাকৰ বিষয়ে তোমাৰ বিজনেচত লিখা থাকে কেনেকুৱা বনোৱা হয় বা কেনেকুৱা কি থাকে এইবিলাক কেনেকৈ বিক্ৰী কৰা হয় অ ত সেইকাৰে মোৰ ভাল লাগে যে ডেইলী লাইফত এইবিলাক কেনেকৈ ইউজ হয়। অ সেইকাৰণে মই এইটো চাবজেক্টটো ফেভৰেট হয় বিজনেছতো
আচ্ছা মোৰ একাওটেনচিপ ফেবেৰিত হয় ভাল লাগে মানে আৰু
হয় এনে কিয় কাৰণে ভাল লাগে তোমাৰ
এনে আৰু মানে হিচাপ কিতাপ কৰিব পাৰি আৰু মানে অলপ ভাল লাগে ইজি হয় এইটো মেচ মই মেচ বহুত ভাল পাওঁ কৰি সেইকাৰণে
আচ্ছা তুমি গনিত ভাল পোৱা সেইকাৰণে তুমি মানে একাউণ্ট এই তোমাৰ ফেবৰেট চাপজেক ন আচ্ছা ঠিকে আছে বাৰু আৰু এনে কোনোবা বেয়া পাইছিলা নেকি ইষ্ট নাছিল তোমাৰ ইমান এটা
এনেকুৱো এনেকুৱাতো নাচ আ মই যেতিয়া ফাৰ্ষ ইয়েৰত পঢ়িছিলো তেতিয়া মোক মানে অলপ এ ফাৰয়েৰ নহয় মানে অ যেতিয়া টেন ক্লাৰ একাম দিছিলো ন তেতিয়া মোৰ মানে হিষ্ট্ৰত অলপ হিষ্ট্ৰ্ৰী বেয়া পাইছিলো বহুত
আচ্ছা হয় সেই কাৰণে কি তুমি মানে একাউটে ফালে গৈছা বা
অ হয় হয়
আচ্ছা ঠিকে আছে আৰু তুমি এনে ক'ব পাৰিবানে যে একাউন্টেঞ্চিয়ে তোমাৰ লাইফত কি মানে কিবা এটা প্ৰভাৱ পেলাইছে তুমি শিকিব পাৰিছা একাউন্টেঞ্চি চাবজেক্টটো তুমি লৈ পিনে বা ভাল পা ভাল পাই পিনে
আৰু মানে একাউটে কৰি কি হিচাপ কিতাপত মানে বহুত প্ৰয়োজন হয় ন অ আ আমাৰ মানে বহুত হেল্পো কৰে এইটো আৰু
হয় হয় বুজিছো তুমি মানে এইটো অ তোমাৰ লাইফত হিচাব বা নিকচ যিবিলাক ইউজ হয় ঘৰুৱা কামতো ইউজ হয় সেইবিলাকৰ দ্বাৰা তুমি মানে অ আচ্ছা তুমি মানে সেইটোত মানে তোমাৰ হেল্প হয় ন
অ হয়
আত্ছা ঠিকে আছে বাৰু অ এনে তুমি যে কলেজ ৰেগুলাৰ গৈছিলা নে বন্ধ লৈছিলা নিজে বা নগৈছিলা এনেকুৱা কিবা আছিল নেকি তোমাৰ
উ আমি ত মানই সদায় কলেজত জাও মানে আমাৰ মানে আমাৰ কলেজৰ শাতপাচ পইকচটিক এটেনেছ লাগে সেই কাৰণে ণ সদায় যাব লাগে কলেজত চ মই কেতিয়াও মিচ কৰা নাই অ ব
আচ্ছা ঠিকে আছে বাৰু আৰুবাৰ কেনিবা এ কেতিয়াবা এনেকুৱা আছিল নে নগৈছিলা কিবা কাৰণ থাকিলে
এনেকুৱাাতো একো কাৰণ নাছিল কেতিয়াবাই গা চা ভাল নাথাকিলে তেতিয়া যোৱা নাই
অ আচ্ছা ত তুমি মানে এনেই ৰেগুলাৰ যোৱা ন কলেজ উম আৰু তুমি তোমাৰ অ ক্লাছ বোৰ কৰিছিলা নে ৰেগুলাৰ বুলি
অ হয় মই ৰেগুলাৰ মই ক্লাছ কৰোঁ
আছা এনে তুমি কি কৰা যেতিয়া তোমাৰ ব্ৰেক থাকে বা যেতিয়াাৰ ক্লাছ নাথে কলেজ তুমি কি কৰি ভাল পোৱা মনিষা
আহ কোৱাচোন
আহ তুমি এনে যেতিয়া তোমাৰ ব্ৰেক থাকে বা যেতিয়া তোমাৰ কলেজ ন ক্লাছ নাথাকে তেতিয়া তুমি কি কৰি ভাল পোৱা কলেজত শুনিছ ননে
অঁ অঁ কোৱাচোন
অ শু শুনিছা অ মই কৈছিলো যে তোমাক তুমি যেতিয়া ব্ৰেক পোৱা কলেজত ব্ৰকচ থাকে এতিয়া তুমি কি কৰি ভাল প পোৱা
অ কলেজত ব্ৰেক থাকিলোটো মই বন্ধু বান্ধৱ লগত কথা পাতো আৰু মানে কেতিয়াবা টিফিনো খাওঁ
আচ্ছা আচ্ছা
আৰু আৰু কেতিয়াবা আৰু কেতিয়াবা আৰু লাইব্ৰেৰীত যাই কিনা বহু অলপ চলপ বুক চাওঁ
আচ্ছা ঠিক আছে বাৰু ঠিক আছে আৰু তোমাৰ এনে কিবা সুধিব লগা আছিল নেকি মোৰলৈ
অ তোমাৰ এনে ফেৱৰেত টিচাৰ কোন হয়
আটচা ফেভৰেত টিচাৰ এনেকুৱাকো মোৰ এনে ফেভট টিচাৰ কোনো নাছিল বাৰু মোৰ কাৰণে গোটেইজন টচাৰ ঠিকে আছে বা গোটেই কেইজন তিচাৰে ফেভৰেত বুলি ক'ব লাগিব উ কিন্তু টো এনেই যিজন মই যিটোকে মই আগতে গ'লো যে বিজনেচটো ভাল পাইছিলো চ' মোৰ মানে বিজনেচ জোনেই শিকাইছিল অ তেওঁকে মোৰ ফেভৰেত বুলি ক'ব বাৰু আৰু মিনিত তেওয়ে মোৰ ফেভট আছিল বাকী হেনেকো একো এনে ফেভট নাই বাৰু অ চাবজেক্টটো যিহেতুকে ভাল লাগে সেইকাৰণে মেম জনী ভাল লাগে বাচ্ছাৰ জনো ভাল লাগে হয় আৰু কিবা আছিল নেকি কোযেনচোন
কলেজৰ বহুত ফ্ৰেণ্ড আছিল নেকি
অ নাই মই সেইটো মিছা কলে ভুল হ'ব মোৰ কলেজত ইমান ফ্ৰেণ্ড নাছিল আছিল চাৰিজন পাঁচজন হাইলি ইমান নাছিল বাৰু কাৰণ অ কলেজত ফ্ৰেণ্ডটো থাকে বাৰু চব চব বিলাকে ফ্ৰেণ্ড হয় বাট একদম যদি মই কৌ অ কি বুলি কয় এইটো ক্ল'জ ক্ল'জ ফ্ৰেণ্ড বুলি যিটো কয় এইটো তোমাৰ তিনিজন বা চাৰি চাৰিজনেই আছিল তাতকে বেছি নাছিল আৰু আছিল সেইকেইজনে হয় আৰু তোমাৰ তোমাৰ কি
মোৰো কলেজত ফ্ৰেণ্ডটো বহুত আছে কিন্তু আৰু বেছি ক্ল'জ ফ্ৰেণ্ড এজনে আছে
হয়
আৰু মানে তাই মোৰ ঘৰৰ ওচৰতে থাকে তাৰ লগতে কলেজ যাওঁ সদায় অহা যোৱা অহা যোৱা কৰো তাৰ লগতে সেইকাৰণে
আচ্ছা তোমাৰ ওচৰতে বঢ়ে আৰু তোমাৰ লগতে পঢ়ে নে একেলগ একেখন কলেজতে আচ্ছা ঠিকে আছে বাৰু এনে আৰু এটা প্ৰশ্ন আছিল মোৰ তোমালৈ
অ কোৱা
অ তুমি উম যদি মই কওঁ আহ কলেজ লাইফৰ কলেজ লাইফ আৰু স্কুল লাইফৰ মাজত তুমি কোনটো বেছিকৈ ভালপোৱা বা ছোচ কৰিবা
অ মইত স্কুল লাইফ বেছি এইচ কৰিম
আচ্ছা আচ্ছা ঠিক আছে বাৰু অ অ আৰু সুধি আছিলো অ তুমি এনে নোটচ লিখিচিলানে নে কলেজত এনে দেখা যায় নোটছ বিলাক ইমান লিখ লিখানহয় কলেজত উ
আমাৰতো অলপ কলেজত বহুত ষ্ট্ৰিক্ আছে ন সেই কাৰণে মানে নোট টো লিবই লাগে এইটো ন লিখো আৰু একাউটেচিটো নোটছ লিখিবই লাগে সেইটো জানাই
হয় হয় হয় হয় এ ডিফিক হয়টো ঠিকে কৈছা তুমি আচ্ছা
কিবা আৰু থিয়ৰী হ'লেটো নোটটো নিখো আৰুি কিবা প্ৰেক্টিক থাকিলেটো লিখো
হয় হয় হয় সেইতোটো ট্ৰেড হয় একাউনট্ৰেড চাবজেকটো আৰু তুমি এনে কিবা কলেজত কিবা প্ৰগ্ৰেম চগ্ৰম হলে প্ৰাতিচিপেত কৰিছিলা নে
নাই মই সেনেকুৱা পাৰটিচিপেট কৰা নাই এনে আৰু কলেজত কিবা চেমিনাৰ হ'লে আৰু পাৰ্টিচিপেট কৰোঁ
আচ্ছা এনে তুমি কব পাৰিবাানে তুমি কিহৰ কাৰণে নকৰিছিলা
মোৰ মানে বেছি ষ্টাডিতে আৰু টাইম এইটোতে গুচি গল আৰু এইটোতে মানে ইমান এইটো গুৰুত্ব দিয়া নাই
আচ্ছা তুমি মানে তুমি ষ্টাডিত গুৰুত্ব বেছিকে দিছিলা বাকী ইমান হয় তুমি ইভেণ্টবিলাক এটেণ্ড কৰিছিলা কিন্তু মানে নিজে মানে পাৰ্টিচিপেট
অ অ হয় এনে আৰু অডিয়েন্ঞ্চ হিচাপে পা পাটিছিপ ক পাৰ্টিচিপেট কৰিছো
বাকী কিবা এনে সুধিব লগা আছিল নেকি
অ এনে তোমালোকৰ ক্লাছ কেইটাত আৰম্ভ হয়
অ আমাৰ একচুৱেলি ক্লাছবোৰ তোমাৰ অ সেনেকুৱাকে একো ধৰা বান্ধা নাছিল বাৰু অমম্ কিন্তু তোমাৰ এনে নৰ্মেল তুমি ক'ব পাৰা নটা মান বজাৰ পৰা ষ্টাৰ্ট হয় আৰু কেতিয়াবা হয় দহটা বজাৰ পৰা হয় কেতিয়াবা আকৌ জল্দিও হৈ যায় অ আৰু এইখিনিয়ে আছে উম
আৰু তুমি নোট লিখিছিলা নে নাই
অ নাই নাই মই নোটছ একদম কমক কমকৈ লিখিছিলো বাৰু ইমান লিখা নাছি কিলো হয়
যিহেতু তুমি কৈছা যে তোমাক বিজনেচ ভাল লাগে আৰু এনেই তোমাৰ ফিউচাৰ প্লেন কি আছে
আচ্ছা ফিউচাৰ প্লেনটো বাৰু মোৰ এয়া পঢ়াৰ লগত নিমিলে তথাপিও মানে মই এইটো এনে বিখ্যাপত থৈ দিছো আৰুটো এতিয়াও আঃ ডাইৰেক্ট নিমিলে বাৰু, হয়, '- তোমাৰ-তোমাৰ কোৱা?
মোৰতো যিহেতু মই একাউন্টেঞ্চি লৈছো মই ভাবিছো আৰু, কিবা ফাইনে এইটো বেংকত, জব কৰিম বুলি।
আচ্ছা- আচ্ছা, হয়- হয় গম পাইছো, গম পাইছো বেংক এক্সপেন হয়নে?
উম',
হয় দিয়া, - ঠিক আছে, দিয়া ন',
ঠিক আছে।